হেল্ল'।
হেল্ল'।
ক'ত আছ?
অ, এইয়া মই এনেই এইফালে ওলাই আহিছোঁ।
অ' খবৰ খা, মই আছো এনে বাকী তো খবৰ খাতি ভালনে?
ভালে ভালে তোৰ?
মোৰো একেই আৰু।
অ', অ', ঠিকে থকাটোহে লাগে বাৰু দেই ভাত পানী খালী নে?
ভাত পানী খাম হে।
অ', অ', মানে বনাই আছে।
অ' বনাই আছ বনাইছ তই খালী নাই?
মই খালোঁ বাৰু।
অ' আজি কিহে এই বা?
এ ভাইটিয়ে বনালে এনেকে ৰঙালাও তাৰপাটো ম এ মটৰ তাৰপা আকৌ মচুমা আলু গুটি কঠাল গুটি চৰাইবিন এনেকে দি পিনি বনালে।
অ' আজি আকৌ ভাইটিয়ে বনাইছে যে কেলৈ মায়ে কি নোৱাৰে নেকি?
এই মা মানে হেৰি পথাৰলৈ গ'ল তাৰপৰা ভাইটিকে লগাই দিলোঁ বনাবলৈ মই মানে ফাৰ্মত লাগি আছিলোঁ যে।
অ' হ হ হ হ।
সিয়ে বনালে।
অ' বাকী গাঁৱত চব, বাকী গাঁৱত চব ঠিকে আছে নহয়।
আছে আছে ঠিকে আছে ঠিকে আছে। আজি খালি বহুত দিনৰ মূৰত বৰষুণ তাক দিলে অ'।
তাকে এ ইমান গৰমত এনেকে বৰষুণটো দিলে ভালো লাগে।
উম উম সেই-সেইফালে বৰষুণ আছে নাই?
আছে আছে যিহে গৰম। ত' আজি অলপ বৰষুণ দিছে ভাল মানে ভাল লাগিছে সেইটো। আৰু প এই কি পথাৰ দিন।
উম উম।
একেবাৰে পঠাওঁ
উম হেল্ল' হেল্ল' হেল্ল'